হেল্ল'।
অ কোৱা।
অ, কি কৰি আছা?
এই কি কৰিবা এই মানে এনে আছিলো ৰবা। তুমি কি কৰি আছা মানে? এনে মানে তোমাৰ এই আমাৰ প্ৰাকৃতিক সম্পদ বিলাক যে তাৰে ওপৰত এটা ডকুমেণ্টৰী চাইছি আছিলো অসমৰ। ত সেইবোৰে চাই আছিলো ত, ' তুমি কি কৰিছা পিছে?
এই মই তোমাৰ কি বুলি কয় মোবাইল চাই আছিলো ৰ'বা বাকী কি ডকুমেণ্টৰী চাই আছিলা অলপ কোৱাচোন কি বা শিকিলা অলপ তুমি। মোকো কোৱাচোন অলপ ময়ো কিবা নাজনা কথা জানো আৰু ভাল লাগিব মোৰো মনটো।
এ বেলেগ মানে বিশেষ নহয় এই তুমি জানাই ন অসমতো কিমান প্ৰাকৃতিক সম্পদ পায়। সেইটোতো জানাই ক'বই নালাগে কিন্তু তোমাৰ তথাপিও মানে সেই অসমৰ যিবিলাক আমাৰ প্ৰাকৃতিক সম্পদ সেইবোৰ বেলেগত ৰাজ্যত লৈ যায় বেলেগত ব্যৱহাৰ কৰাৰ পিছতো মানে অসম আমাৰ ৰাজ্যখন মানে কিমান আৰ্থিকভাৱে পিছ পৰি আছে। ত তাৰে বিষয়ে মানে এটা ডকুমেণ্টৰী চাই আছিলো আৰু কবলৈ গ'লে। তুমি এই বিষয়ে কেতিয়াবা চাইছা নে ধৰা মোবাইলত হওক টিভিত হওক এইবোৰতো আহিয়ে থাকে। তথা অসমৰ যিবিলাক প্ৰাকৃতিক সম্পদ যেনেকুৱা ধৰি লও আমাৰ যিটো খাৰুৱা তেল সেই খাৰুৱা তেল ধৰা মই শুনামতে আৰু দুদিন মাহ আগত। ধৰা বিহাৰ বা উৰিষ্যা এইবোৰ ঠাইত লৈ যাই মানে বিক্ৰী কৰা হয়। কিন্তু সেই হিচাপত আমাৰ ইয়াতে অসমত ত অসমত যিহেতু খাৰুৱা তেলৰ উৎপাদন হয় ত। সেই ব্যৱহাৰ হিচাপত অসমৰ অলপ হ'লেও আৰ্থিকভাৱে অলপমান মানে উন্নত হ'ব লাগিছিল কিন্তু মই সেইটো দেখা নাই কিন্তু।
অ হয় হয় সেইটোতো হয় বাৰু মানে আমাৰ কি হয় এতিয়া মানে যিটো কয় নহয় মানুহে এই যিটো মানে মানে মানে চৰকাৰীবিহীন ভাৱে আৰু ধৰি লোৱা আমি ইলিগেল বুলি কওঁ যিটো কাম আৰু। সেই সেইটো কাম বহুত বহুতে কৰে আৰু মানে ধৰি লোৱা এই যিবিলাক যে তুমি ক'লা ন এই আমাৰ যিবিলাক সাৰুৱা তেল হওক বা আমাৰ যিবিলাক অ গছ গছনিৰ যিবিলাক কাঠেই হওক বা ধৰি লোৱাক যিকোনো আৰু মানে যিবিলাক সম্পদ আৰু মূল্যৱান আৰু প্ৰাক কি যিবিলাক সম্পদ আৰু। এই সম্পদ বিলাক আৰু যি যিসকল মানে যিবিলাক আৰু আমাৰ কাৰণে মূল্যবান সেই সামগ্ৰী বিলাক। মানে দাম যিহেতু বেছি বাহিৰৰ দেশত বা বাহিৰৰ যিবিলাক ৰাজ্যতে বা যিকোনো মাৰ্কেট হওক সেই মাৰ্কেটৰ দাম বেছি আৰু সকলোতে। ত' মানুহে কি কৰে যিবিলাক আমাৰ ডাঙৰ ডাঙৰ মানুহ বা সেই চাইডৰ মানুহ আৰু বা তোমাৰ যিবিলাক আমাৰ কৰ্মচাৰী থাকে ন কিছুমান চৰকাৰী কৰ্মচাৰী ডাঙৰ ডাঙৰ সেইবিলাকে কি কৰে মানে সেনেকে তোমাৰ তেওঁলোকৰ মানে হাত কেইটামান টকাৰ কাৰণে কেইটামান মানে বহুত টকাৰ কাৰণে আৰু। কেইটামান বুলি কব লাগিব কাৰণ সেইবিলাকৰ যিটো তোমাৰ মূল্য সেই মূল্যটো টকাতকে মানে তেও মানে অ মান কম হ'ব নোৱাৰে সেইবিলাকৰ মূল্য সদায় বেছি। সেইবিলাক মানে টকাৰ দৰে সেনেকে উভতি ঘূৰি নাহে আহ উভতি ঘূৰি নাহে আৰু এবাৰ যোৱাৰ পিছত। ত সেনেকুৱা কথা মানে সেনেকুৱা মানে ধৰি লোৱা বহুতো মানে কলা যিটো কলা বজাৰ বা কলা যিটো অ পইচা আৰু কলা পইচাৰ কাৰণে আৰু বহুতে সেনেকে খাৰুৱা তেল হওক বা তোমাৰ আমাৰ এইবিলাক যি প্ৰাকৃতিক আমাৰ যিবিলাক সম্পদ আৰু আমাৰ যিবিলাক অমূল্য সম্পদ বা আমাৰ যিবিলাক নবীকৰণযোগ্য সম্পদ সেই সম্পদ বিলাক আমাৰ আমাৰ পৰা সদায় মানে আঁতৰাই লৈ যায় আছে বা তোমাৰ যোন কিছুমানে তোমাৰ মানে যিটো লিগেলি আৰু মানে ধৰি লোৱা একদম চৰকাৰী পূৰ্ণ ভাৱে আৰু বিক্ৰী কৰে যে? তেওঁলোকো কি কৰিছে তেওঁলোক আহ মানে তেওঁলোকো মানে অলপ চলপ তাৰে পইচাটো মানে মাৰিয়েই দিয়ে মানে সেনেকুৱা ক'বলৈ গ'লে মানে তেওঁলোকে মানে ধৰি লোৱা এই যিবিলাক পইচা আছে বা আমাৰ যিবিলাক অ যিবিলাক সম্পদ সেই সম্পদৰ পৰা যিটো আহিব লগা পইচা সেই পইচাটো মানে ধৰি লোৱা আমাৰ স্কুল বা তোমাৰ হস্পিতাল বা ধৰি লোৱা অনন্যা যিবিলাক আমাৰ অ পৰ্যটন যিটো পৰ্যটনস্থলী মানে উন্নত কৰাৰ যিটো অ ক্ষেত্ৰ সেই ক্ষেত্ৰতো মানে তাতে ব্যৱহাৰ নকৰে বা তোমাৰ ধৰি লওক গুৱাহাটীখন দেখিছে তোমাৰ বানপানীৰ কিমান সমস্যা নাইবা তোমাৰ প্লাষ্টিকৰ কিমান সমস্যা লেতেৰা কিমান হয় আৰু ত সেইবিলাকৰ ক্ষেত্ৰত মানে একো সুবিধা নলয় নেকি না কি বাৰু নাজানো। এইবাৰ তুমি দেখিছাই বানপানী মানে কি ধৰণৰ দিছে আৰু। তাকেই মানে যোন চৰকাৰে সেইবিলাক পইচাৰ পৰা বা সেইবিলাক বেচিলে তোমাৰ যিটো পইচা তাৰ পৰা সেইখিনি যেন তোমাৰ বানপানী আমাৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ ওপৰত এখন মিটিং বহে বা তাৰ ওপৰত কেনেকৈ আামি নিয়ন্ত্ৰণ কৰি কিনে কিমান পইচা যাব, কিমান বাজেট যাব। বাজেট এখন মানে সম্পূৰ্ণভাৱে প্ৰস্তুত কৰি কিনে সেইবিলাক যেতিয়া কাম কৰিব ন তেওঁলোকে বা সেইবিলাক যেতিয়া মানে আৰম্ভ কৰিব কৰা আৰু লগতে ধৰি লোৱা প্ৰত্যেকতটো মানে মানে এক কিলোমিটাৰ বা দুই কিলোমিটাৰৰ মূৰে মূৰে ডাষ্টবিন দিয়ে। এটা তোমাৰ শুকান মানে প্লাষ্টিক জাবৰ পেলাব কাৰণে এটা তোমাৰ যিটো অ অ। ভিজা বা তোমাৰ যিবিলাক জিকা মানে যিবিলাক থাকে ন সেইবিলাক খেলা বোলে ত সেনেকুৱা যিবিলাক ব্যৱস্থা কৰি দিব ন তেতিয়া মানে নিজে নিজে মানে আমাৰ ৰাজ্যখনৰ বা আমাৰ যিটো চহৰখনো আৰু বা আমাৰ ধৰি লওক অসমখন মান আগবাঢ়ি যাবলৈ মানে বহুত খিনিয়ে মানে সুবিধা হ'ব। আৰু তোমাৰ কি হৈছে এতিয়া দিনত মানে যিবিলাক আমাৰ অ মানে মানুহ আছে আৰু বা মানুহৰ যিবিলাক কিছুমানৰ লোভ আৰু পইচাৰ প্ৰতি কিন্তু পইচাৰ প্ৰতি লোভটো দিনক দিনে বহুত বাঢ়ি গৈছে দিয়া মানে এনেকুৱা হৈ গৈছে যে মানুহে মানে পইচা এ অ দেখা নাপায় বা পইচা এ যেন মানুহে অ বেছি বেছিকে নাপায় আৰু মানে সাধাৰণ মানুহ বা মধ্যবিত্ত মানুহো পইচা বিলাক ন কাৰণ আমি আমি তোমাৰ আমাৰ আমাৰ তাতে মানুহে সকলোবোৰ বস্তুতে অ', টেক্স দি থাকো বা তোমাৰ অন্য যিবিলাক বস্তু কিনিলে টেক্স লাগে কিবা কৰিলে টেক্স লাগে। ত' সেইবিলাক যেতিয়া হৈ থাকিব তে-তেতিয়া কি হ'ব তোমাৰ? আমাৰ পৰা পইচাখিনি নি নি আ-আমাকে মানে বিক্ৰী কৰিছে, এনেকুৱা কিন্তু আমাৰ ৰাজ্যত তে আৰু সেইবিলাক মানে একো সুবিধা কৰি নিদিয়ে আৰু। মানে আমি টেক্স দি থাকো কিন্তু আমাৰ ৰাজ্যৰ সুবিধা বিলাক নাই আৰু একো সুবিধা নকৰি নিদিয়ে আৰু অমাৰ মানে জনসাধাৰণ আছে জনসাধাৰণ বিলাকক নিজে সেইবিলাক লুটি পুতি খাই থৈ দিয়ে, ত' সেইটো কৰিব নালাগে। মানে আমি আমাৰ যিবিলাক প্ৰাকৃতিক সম্পদ আৰু সেই প্ৰাকৃতিক সম্পদক সম্পদসমূহক যিমান পাৰো আমি ৰক্ষণা অ, বক্ষণা দিব লাগে আৰু। মানে এনেকুৱা নহয় যে আমি এটা তোমাৰ ধৰি লোৱা এই যিটো তোমাৰ অ', কি বুলি কয় আমাৰ আ, আমাৰ যিটো পৰিৱেশ বা আমাৰ যিটো প্ৰাকৃতিক সম্পদ আমি প্ৰাক সম্পদটো মানে এনেকুৱা নহয় যে যধাই মদাই এইবিলাক আমি অ', বিক্ৰী কৰি বা যধা মধা আমি, আ-আমি আমি ব্যৱহাৰ কৰিব লাগে সেনেকুৱা নহয়। আমি সদায় সেইবিলাক এটা নিয়মুনা বৰ্তুটা ভাবে আৰু এ, যিটো আমি ধৰি লোৱা এইখিনি ধৰি লোৱা আমি এইখিনি বিক্ৰী কৰিলে বা এইখিনি আমি থাৰ পৰা মাটিৰ পৰা হওক বা গছ যোনে কাটি অ, কাটিলে বা ধৰি ল' যিহেতু বহুত খিনি আমাৰ আ, সেই আছেটো আ, সেইবিলাক থাকে ন' ত' সেইবিলাক যেতিয়া বস্তু সেইবিলাক বস্তু আমাৰ বহুতখিনিয়ে ভাল হয়। বাকী পিছে তুমি কোৱাচোন এই যিটো আমাৰ আ, প্ৰাকৃতিক মানে যিবিলাক আমাৰ ব্যৱস্থা আছে, বা আমাৰ যিবিলাক সম্পদ আছে সেই সম্পদ বিলাক আমি কেনেকে অ, ৰক্ষণাবেক্ষণ দিব পাৰো, বা আমি কেনেকে এইবিলাকৰ সংৰক্ষণটো বঢ়ালে বঢ়াব পাৰো আৰু।
আহ, কৃতি সম্পদ সংৰক্ষনৰৰ ক্ষেত্ৰত তুমিতো মানে ত' সমস্যাবোৰ ভালে খিনি জানা আৰু তুমি সেই হিচাপত। অ', তুমিও নিশ্চয় সেই ৰক্ষণা বেক্ষণৰ উপায়ো জানিবা কিন্তু মোৰ হিচাপত আৰু যিবিলাক আমাৰ প্ৰাকৃতিক সম্পদ থাকে, তিতিয়া অসমখন তোমাৰ সকলো ধৰণৰ প্ৰাকৃতিক সম্পদক বহুত চহখী। ধৰা আমাৰ যিবিলাক ব আ, ধৰা বনজ সম্পদক, খনিজ দ সম্পদক, বা জলজ সম্পদ যিয়ে নহওক কিয় সকলোতে বহুত আ, মানে খ্যাতি লাভ কৰি আছে আৰু বিশ্ব বিখ্যাত আৰু সৰুৰে পৰা শুনি আহিছোঁ। ধৰা অসমৰ পাট মুগা শিল্প উম, ধৰা আমাৰ যিবিলাক আ, কি কয় আ, যিবিলাক আমাৰ চাহপাতৰ যিবিলাক অ' উদ্যান থাকে বা চাহপাতৰ যিটো খেতি। সেইবিলাক হওঁক বা অসমৰ যিবিলাক আমাৰ ধৰা, আ গছ গছনি, যিবিলাক মূল্যবান কাঠযুক্ত গছ গছনি ত, সেই বোৰৰ কথা বা কিন্তু আমাৰ যিটো এশেঙীয়া গড় সেইটো বিশ্বব্যাপি বিখ্যাত ন' টো সেইবোৰ সংৰক্ষনৰৰ ক্ষেত্ৰত আমি কি কৰিব লাগে প্ৰথমতে যিটো চোৰাংচভাৱে সৰবৰাহ হয়। ধৰা বেলেগ ঠাইলৈ যায় ন' সেইটো আমি বন্ধ কৰিব লাগিব, সেইটোৰ কাৰণে আইন মানে যি টো আইন সেইটো আইনটো আৰু কঠোৰ কৰিব লাগিব, মানে যিবিলাক শাস্তি থাকে, ধৰা কিবা এটাত যদি ধৰা পাহ হাজাৰ টকা ফাইন দিব লাগে। তেনেহ'লে সেই ফাইনৰ যিটো মাত্ৰা সেইটো বৃদ্ধি কৰিব লাগিব, ধৰা বিশ হাজাৰ ত্ৰিশ হাজাৰ যদি কৰি দিওঁ। বা তাতকৈ অধিক যদি কৰিব পৰা যায় কাৰণ যিবিলাকে আ, চোৰাংচোৱা ভাৱে সৰবৰাহ কৰে তেওঁলোকে মানে বহুত পইচাৰ আ মানে পইচাৰ ধ্বনিটো তেওঁলোক পইচা বহুত থাকে তেওঁলোকৰ তাতো পইচাদি যদি কাম নবনে বা ফাইন বাঢ়ালেও যদি কাম নবনে। তেনেহ'লে মানে আমি তেওঁলোকৰ ওপৰত আইন প্ৰণয়ন কৰিব লাগিব যে ধৰা জেল যোৱা বা বিভিন্ন ধৰণৰ শাস্তি প্ৰয়োগ কৰিব লাগিব, তেতিয়া মানে এনেকুৱা ধৰণৰ সমস্যা অলপমান উম, ধৰা ঠিক কৰিব পৰা যাব আৰু আৰু মানে আমাৰ যিবিলাক স্থানীয় লোক তেওঁলোকো সজাগ হৈ থাকিব লাগে। বাৰু ধৰা বনাঞ্চল এখনৰ ভিতৰত কিবা হৈ থাকিলে সেইটো বিষয়ে- আহ মানুহে অৱগত হোৱাটো টান কিন্তু যিবিলাক হয়তো বনাঞ্চলৰ সন্মুখত যদি কিবা হৈ আছে। বা তোমাৰ ওচৰ পাজৰ যদি যিবিলাক ঠাই আছে ন তাতে যদি হৈ থাকে এতিয়া ধৰা- উদাহৰণস্বৰূপে মই কওঁ যিবিলাক কাজিৰঙা মানস এইবোৰ যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে বা ৰা ৰাষ্ট্ৰীয় অভয়াৰণ্য আছে। সেইবিলাকৰ ওচৰে পাজৰে যদি কোনোবাই ধৰা চোৰাংচোৱাৰ ভাৱে কিবা বেপাৰ কৰি আছে। জন্তুৰে হওক বা গছ গছনিৰে হওক। ত তাৰে যিবিলাক মানুহ অ ওচৰ পুজ ওচৰৰ পাজৰেৰ যিবিলাক মানুহ তেওঁলোকেতো সেই বিষয়ে গমেই পাব। ত' তেওঁলোকে এই বিষয়ে মানুহক অৱগত কৰাব লাগিব যে- অ বা আইন আইনক অৱগত কৰাব লাগিব যে বা আমাৰ যিটো প্ৰশাসন- ব্যৱস্থা আছে তেওঁলোকে অৱগত কৰাব লাগিব যে আমাৰ এইটো অঞ্চলত আহ ধৰা চোৰাংচোৱা ভাৱে- এনেকুৱা ধৰণৰ বস্তুবোৰ সৰবৰাহ হৈ থাকে ত তেতিয়া যেতিয়া- তাৰ পিছতো যদি ধৰা কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নোপোৱা তেনেহলে ধৰা নিউজ চেনেল বা এনেকুৱা- তেনেকুৱা ধৰণৰ তাৰে যদি আমাৰ স্থানীয় মানুহবোৰে ধৰা ভিডিঅ' বনাই- সামাজিক মাধ্যমত দিয়ে সেইটোতো জানে আজিকালি মানুহবোৰ- কিমান মানে সেইবোৰ কথাক লৈ লাগি থাকে। সৰু সৰু কথা ক লৈ মানে বহুত ডাঙৰ হৈ যায় আৰু ত' এইবোৰ কথাতটো আৰু কবই নালাগে। ত এনেকুৱা ধৰণৰ মানে সৃষ্টি বহুত আছে সমস্যাৰ কিন্তু সেই সমস্যাৰ বোৰ- কেনেকে আমি সমাধান কৰিব পাৰো। সেইটো মানুহৰ মাজতে থাকে ত' মানুহে কেনেকে সমাধান কৰিব পাৰে বা নোৱাৰে সেইটো মানে- আহ কি ক'বা আৰু মানে- বুজিবৰ কাৰণে অলপমান টান হয় দিয়া চোন কাৰণ সকলো ক্ষেত্ৰতে সকলো বস্তু নিমিলেতো। কিন্তু মানুহে পদক্ষেপ ল'ব লাগিব আৰু কি কৰিব পাৰিবা।
তাকে তাকে মানে আমি যদি আমাৰ যিবিলাক সম্পদ সংৰক্ষণ বা আমাৰ যিবিলাক সম্পদ আছে সেই সম্পদৰ- সংৰক্ষণৰ প্ৰতি যে আমি পদক্ষেপ নলওঁ বা আমাৰ যি যিবিলাক মানুহৰ সজাগতা সেই সজাগতা যে আমি বি বিধি নকৰো তেতিয়া হ'লে আমাৰ ক্ষতিকাৰ হ'ব ন ক্ষতি আমাৰে হ'ব কাৰণ যদি- প্ৰকৃতিত যোন প্ৰাকৃতিক সম্পত্তি নাথাকে। তেতিয়া তেতিয়াচোন আমি ভৱিষ্যতৰ মানে প্ৰজন্মই থাকিব কেনেকে বা আমিয়ে থাকিম কেনেকে। যদি আমাৰ সময়তে যেন এইবিলাক ধ্বংস কৰি দিওঁ আমাৰ যিবিলাক বনাঞ্চল আছে- আমাৰ যিবিলাক জীৱ জন্তু আছে এইবিলাক যে আমি বিলুপ্ত কৰি বিলুপ্ত কৰি পেলাই আৰু সকলোবোৰ- তেতিয়া হ'লে চোন আমাৰ আহিব লগা যিবিলাক মানে- অ ল'ৰা ছোৱালী আছে সেইবিলাকে মানে উপভোগ কি কৰিব বা আমি পিছলৈ কি উপভোগ কৰি থাকিম আৰু বা আমি- পিছলৈ যিবিলাক আমাৰ সম্পদ লগা হব সেই সম্পদ বিলাক আমি ক'ৰ পৰা পাম আমি এই প্ৰাকৃতিক সম্পদৰ- পৰা পাম ন সেইবিলাক যদি আমি নিজৰ পইচা- পইচা নো কি তোমাৰ পইচা হ'ল এতিয়া মানে কি আৰু পইচা কাগজ বা পইচাৰ যিটো মূল্য সেইটো মানুহে বাৰু- এতিয়া বহুত বুলি ভাবে আৰু বা পইচাৰ মূল্যতটো বহুত- কিন্তু সেই পইচাটো যাই থৈ কি হয় আৰু পইচাটো সেয়াই আৰু হাততো নাথাকে ন। এটা সময়ত কি হব তোমাৰ এটা সময়ত তুমি গুচি যাবা পইচাটো থাকি যাব সেনেকুৱা কথা আৰু- পইচা তুমি যিমানে ইনকাম নকৰা পইচা ইনকাম কৰি থাকিবা পইচা পইচা নো কি পইচা আহি থাকিব তোমাৰ- মানে পইচা মানে কমালেও বা পইচা তোমাৰ ইনকাম কৰিলে আৰু- আমি যিবিলাক তোমাৰ উচিত পথ আছে সেই উচিত পথেদি যাই কিনে আমি পইচাবিলাক- আমাৰ আমি যিমান পাৰোঁ আৰু আমি সেইবিলাক কৰিবলৈ- চেষ্টা কৰিব লাগে কাৰণ আমি যিবিলাক ধৰি লোৱা অনুচিত যিবিলাক আৰু প উৎক্ষপ আছে বা অনুচিত যিবিলাক পদ আছে সেই পদৰ- মাজেৰে বা সেই সেই পথ বিলাকৰ মানে যিবিলাক পথত আৰু বহুত মানুহে যায় ন' এইবিলাক অ', মানে ধৰি লোৱা বহুত কৰ্মচাৰী বা বহুত তোমাৰ আমাৰ ৰাজনীতিবিদ বা বহুত অন্যান্য যিবিলাক মানুহ আছে ডাঙৰ ডাঙৰ ক্ষেত্ৰত আৰু সেইবিলাকে মানে এই যিটো পইচাৰ লোভ বা পইচাৰ যিটো খোব এই পইচাৰ খোবতে যায় বা ব্যয়ৱসায়ক ব্যৱসায় কৰিয়ে মানে বহুত খিনি টকা কমাই আৰু তেওঁলোকৰ কথানো কি ক'ম কিন্তু যিটো তোমাৰ এই তলে তলে যিটো পইচা কমাৰ যিটো মানে মানুহৰ বেয়া অভ্যাস বা আমি কওঁ ন' কাৰাপশচন বুলি কওঁ ন' আমাৰ ভাষাত ক'বলৈ গ'লে বা টো ইংৰাজী ভাষাত ক'বলৈ গ'লে ত' সেইটো আমি যিমান পাৰো আমি কমাব লাগে কাৰণ আমাৰ আমাৰ এতিয়া কি হৈছে তোমাৰ আমাৰ যিটো দেশৰ যিটো অৱস্থা সেই অৱস্থাটো কিয় ইমান বেয়া হৈছে কাৰণ আমাৰ দেশত সেইবিলাক কৰা মানুহ বহুত আৰু মানে প্ৰত্যেকতটো কৰ্মচাৰী বা প্ৰত্যেকতটো তোমাৰ অ', মানে ব্যয়ৱসায় ব্যয়ৱসায়কাৰী নহয় আৰু প্ৰ প্ৰত্যকটো ব্যৱসায়কাৰে হওক বা অন্যান্য যিবিলাক মানুহ হওক আৰু এই মানুহবিলাকে ধৰি লোৱা অলপমান কিবা উচ্চপদত গ'লে তোমাৰ সেইবিলাক নোহোৱা কৰিবলৈ- অ', সেই সেই শেষ কৰি দিয়ে আৰু কি ক'বা আৰু বহুত দুখৰ কথা এইবিলাক আমি নিজৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিব লাগে দিয়া। বাকী পিছে হ'ব দে নহ'লে আজিলে থৈছোঁ
অ' দিয়া, দিয়া, হ'ব দিয়া ৰাখিছোঁ দিয়া